হেল্ল'? হেল্ল', হেল্ল' শুনিছ নাই। হেল্ল'?
হেল্ল' শুনিছ।
হেল্ল'অ
উম
হেল্ল'
শুনিছা নাই?
অ, অ, 'শুনিছোঁ কওঁক?
কি কৰি আছ?
মই, এতিয়া এনেই বহি আছোঁ। তই কি কৰিছ?
ময়ো এনেই
খোৱা বোৱা হ'ল?
নাই হোৱা।
কেতিয়া খাবি?
খাম অলপ দেৰিকে।
আমি খালো।
খালিয়েই?
খালো।
অ'
দুপৰীয়া খোৱা নহল যে সেইকাৰণে গধূলি সোনকালে খাই দিলো আৰু।
অ'। কি চব্জি বনালি।
চব্জিটো দাইল আলু। তাৰপিছত আৰু কুন্দুলি আলু ভাজি আছিলে।
অ',।
তাৰপিছত
উম
কিবা বাজি আছে নেকি? কিবা বাজি থকা দৰে শুনছোঁ।
কিবা বাজি থকা নিচিনা শুনিছে।
উম। উম।
ইয়াত ৰাস্তাটো বনাই আছে মানে।
অ', অ'। লগৰবোৰে কি কৰিছে?
ইনে আছে।
নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে নেকি?
অ'।
অ'।
অকলে আছা নে কি?
অকলে আছে লগৰবোৰো আছে। মই বাহিৰত বহি আছো মানে লগৰ বোৰ ৰুমতে আছে।
অ'।
ভিতৰত বহুত গৰম হৈ গৰম পৰিছে বাহিৰত সেইকাৰণে বহি আছো বাহিৰতে।
অঁ। এনেই ৰুমত কেইজনি আছা?
আমি ৰুমত এতিয়া আছো সাতজনী আছোঁ।
সাতজনি?
অ', সাত জনি দুটা ৰুম আছে মানে।
অ'।
তাৰ মই সাতজনী।
অঁ।
উম।
এতিয়া গৰম বন্ধত কোনো ঘৰলৈ নাই যোৱা নেকি?
এতিয়া ফুৰিবলৈ যাম বুলি ভাবিছোঁ, কেতিয়া যোৱা হয় সেইটোহে নেজানিছোঁ। যাবি নেকি? যাৱ যদি ওলাবি। একেলগতে গ'লে ভাল লাগিব ন, অৰুণাচল ফালে ফুৰিব যাব লাগে।
অ'।
অ', অৰুণাচল ফালে ফুৰিব যাম বুলি ভাবি আছোঁ।
আৰু লগত কোনে যাব?
আৰু লগত এই লগৰবোৰ যাব তয়ো ওলাবি। ভাল লাগিব গৈ।
অঁ।
গৰমৰ বতৰ।
কেতিয়া যোৱা খবৰটো দিবা।
অ'। গ'লে খবৰ দিম, খবৰ খাতিবোৰ এনেকে লৈ থাকিলে ভাল আৰু।
হেল্ল'।
উম শুনি আছোঁ।
কি কৈছিলে?
আ?
কি কৈছিলি?
হেল্ল'?
শুনিছন নাই?
শুনি আছোঁ।
কি কৈছিলি?
হা? একেলগতে ফুৰিব যাম কৈছো। সময় সুবিধা মিলাই
অ'। কেতিয়া যোৱা, খবৰটো দিবা।
অ', অ', খবৰটো দিম বাৰু, সকলোৱে মিলি লে মানে, চবে যদি কথা পাতি পিনি, উ, চবে কথা পাতি ল'ম, তাৰপিছত যেতিয়া মিলে তেতিয়া যাম।
অ', অ'।
এয়া, এই
নিউ, হা?
তাৰপিছত বাইকত, বাইকত যাবিনে, গাড়ীত যাবি? এনেই, মানে কোনটোত, বাইকত গৈ ভাল লাগে নে, গাড়ীত গৈ ভাল লাগে?
গাড়ীত গৈয়ে ভাল লাগিব।
গাড়ীত?
অ', একে লগতে।
অ', অ', গাড়ীতে ভাল লাগিব তেনে, গাড়ীতে যাব লাগিব।
উম। ৰুমত থকা ন'?
অ', ৰুমতে থাকোঁ।
তাৰ পিছত, ঘৰলৈ কেতিয়া যাবা?
ঘৰলে ঘৰলে যাম বুলি ভাবিছো এইকেইদিনতে মানে, কেতিয়া যোৱা হয় এতিয়া।
অহ। পথাৰ ৰুব নাই হোৱা জানোঁ?
ৰুবলে হৈছে মান, নাই হোৱা, নাই হোৱা, নাই হোৱা। নাই হোৱা, অ'।
অহ।
ঘৰলে, হ'লেই যে, ব, কেইবাদিনো যোৱা নাই মানে। যাম বুলি ভাবি আছোঁ।
অহ।
তাৰপিছত আজি হেৰি, এনেই কি খাই ভাল পোৱা?
এনেই, মানে? ফল মূলৰ ভিতৰত নে, চব্জিৰ ভিতৰত নে
ফল মূলৰ ভিতৰত?
ফল মূলৰ ভিতৰত, ত' মোৰ আম খাইয়ে ভাল লাগে।
আম?
অ'। তোমাৰ?
আৰু, আৰু।
আৰু মোৰ লিচু খাই ভাল লাগে।
অ', অ', এ মোৰ সকলো ধৰণৰ ফল-মূল খাইয়ে ভালে লাগে বাৰু।
একেবাৰে বেছি বুলি নাই।
একেবাৰে বেছি বুলি ক'লে, বুলি ক'লে এ চব ভালে লাগে আৰু।
হম।
এইটো এইটো মানে এইটো বেছি ভাল পাওঁ বুলি তেনেকুৱা নাই, চব মানে সমানে ভাল লাগে দে চোন।
উম, মোৰ আমা আৰু লেচুটো বেছি ভাল লাগে।
অহ।
উম।
তাৰপিছত আৰু চব্জিৰ ভিতৰত?
চব্জিৰ ভিতৰত মোৰ
ভেন্দি ভাল লাগে।
ভেন্দি খাই ভাল লাগে! মোৰ বাৰু ভেন্দিটো ভাল নালাগেহে।
কেলে?
এনেই, ভালে নাপাওঁ মই খাবলৈ ভেন্দি।
অ'।
ফাষ্ট ফুড খাৱা নাই? ফাষ্ট ফুড?
অ'।
খাঁও।
অ'।
ফাষ্ট ফুডত কোনটো খাই ভাল লাগে?
ফাষ্টফুডত মোৰ চাওমিন খাইহে ভাল লাগে।
অ', মোৰ চাওমিন কিন্তু মোৰ চাওমিনটো ইমান ভাল নালাগে, মোৰ ফ্ৰাইড ৰাইচ খায়ে ভাল লাগে।
অ', আজি ক'ৰবাত গৈছিলা নেকি?
আজি এনেই দোকান ফালে, ওলাই গৈছিলো।
অ'।
অলপ।
উম।
নাই যোৱা নেকি ক'তো ওলাই?
নাই যোৱা, অ'। গধূলি টাইমত ওলাই যাৱ নাই?
গধূলি টাইমত, গধূলি টাইমত কেতিয়াবা ওলাই যাও। সদায় নেযাওঁ মানে, এনেই কেতিয়াবা যাওঁ।
অ', আজি গ'লা নাই?
আজি গৈছিলো। এনেই বজাৰ অলপ কৰিব আছিলে যে, ওলাই গৈছিলো।
অ', কি বজাৰ, চব্জি বজাৰ কৰিলাগে নেকি?
চব্জি বজাৰ অ' চব্জি বজাৰ কৰিলোঁ গৈ।
উম।
চব্জিবোৰোতো যিহে দাম কিনিবই নোৱাৰি।
অ'। কি ধ্যান লাগে?
এ, এনেই অলপ, পাচলি বজাৰ কৰি আহিলোঁ।
উম।
পিছে খোৱা বোৱা কেতিয়া কৰিবি?
বনাব লাগিছেহে।
অ'। সেইটোয়েইতো, অ', অ'।
কি কৈছিলি?
চাহ খালি নেকি?
চাহ খালোঁ।
উম।
শুনিছ?
শুনি আছোঁ ক। উম। কাইলে এনেই ক'ৰবাত যাবি নেকি?
ক'ত যামনো ইমান গৰমত?
হয়, হয়তো বতৰটো যিহে গৰম, ওলাবই নোৱাৰি ক'তো।
উম।
উম।
ইমান গৰমত ৰুমতো থাকিব নোৱাৰি, কৰ'বালৈও যাব নোৱাৰি।
হয়টো। উম।
এই ৰুমত উম, গৰম ভাৱটো আহে নাই?
আহে, ক'তনো নাহে।
গোটেই ৰুমটো বিচনা, কাপোৰ বিছনা কাপোৰ চব গৰম হৈ যায় ন?
অ', চব গৰম হৈ যায়।
মোবাইলটো গৰমতে, এনেই গৰম হৈ যায়।
অ'।
একো নাচালেও গৰম হৈ যায়।
হয়, গৰমৰ পৰাই চব গৰম হৈ যায়।
উম। গধূলি হ'লে অকণমান ভাল লাগে আৰু।
অ'।
সেইটো টাইমত ইমানো গৰম নহয়গে।
উম, ঠিক আছে। হ'ব নহ'লে, আকৌ কথা, কথা পাতিম।
উম?
ন? ঠিক আছে হ'ব নহ'লে, আকৌ কথা পাতিম পাছত।
পিয়চোন। ৰচোন।
কেলে?
কি কয়?
অ', ক, ক, ৰখি আছোং ক।
তেতিয়া যে
অ'।
তিনিচুকীয়াত।
অ'।
কি কৰি আছ।
মই তিনচুকীয়াত, এই কাম এটা কৰিব কাৰণে আহিলোঁ। ৱৰ্কশ্বপ এটা কৰিবৰ কাৰণে আহিলোঁ।
হা?
তিনচুকীয়াতে মই ৱৰ্কশ্বপ এটা কৰি আছোঁ।
অ', কিমান দিন হ'ল গৈ থকা?
এইটো একমাহমান হ'ল।
এতিয়া, এতিয়ালৈকে একমাহ মান হ'ল?
অ', অ', একমাহ মান হ'ল।
অ'।
উম।
আগতে ৰুমত আছিলি নে, ক'ত আছিলি?
আগতো, মই ৰুমতে আছিলোঁ বাৰু, আগতে মই ইয়াতে, তিনিচুকীয়াতে ক'চিং কৰিছিলোঁ।
অ'।
উম। তাৰপিছত আকৌ সৰু সুৰা কিছুমান কাম কৰি আছিলোঁ।
অ'।
তেতিয়াহলে তিন হেৰি তিনচুকীয়ালৈ অহা কিমান দিন হ'ল তোৰ?
হে মোৰ দুই সপ্তাহ।